হেল্ল, ' হেল্ল',
হেল্ল',
শুনিছানে?
অ-অ-অ
তোমাৰ মাতো মই স্পষ্ট শুনা নাই। হেল্ল',
হেল্ল', এতিয়া শুনিছা?
অলপ ইক' হৈ আছে তোমাৰ মাতটো।
হেল্ল',
ইয়া কোৱা, কোৱা।
অ, কি কৰিছা-
নাই এনেই আছো তুমি কোৱা।
নাই আছো তাকে ভাবি আছো কি কৰো ইন ফিউচাৰৰ কাৰণে মানে। ভৱিষ্যতলৈ কি কৰো ভাবি আছো তাকে।
অ, তোমাৰ এনে অ, মনটো কি কৰিবলে আছে?
অ, মই মানে অলপমান সেই চাইকলজি এৰিয়া ফালে ভাবি আছো অলপ।
অ, চাইকলজি, মানসিক বিজ্ঞান।
অ-অ-অ সেইটোৱে।
অ, বহুত ভাল চাবজেক্ট হয় সেইটো সেইটোত মইয়ে কৰি আছো এতিয়া।
হয় নেকি, তুমি কৰি আছা নেকি? কেনেকুৱা-কেনেকুৱা কি মানে ফিল্ড আছে পিছত? অলপমান বুজাই দিলে ভাল আছিল মানে।
মানসিক বিজ্ঞানটোতো এনেতো এটা মানুহৰ আহ মানসিক স্থিতিটোৰ বিষয়ে হয়। কিন্তু তাৰে মাজতো ভাগ-ভাগ আছে যেনেকে আমাৰ স্কুলত কৰিব পাৰা তুমি। কলেজত থাকে আমি যত চাকৰি কৰিম তাতেও থাকিব কৰ্মশালাত। আৰু হস্পিতেলতো থাকে এনেকুৱা বহুত জেগাত কৰিব পাৰি।
আচ্ছা আৰু সেই মানে তোমাৰ কি কওঁ? এ, তোমাৰ কলেজ কেনেকুৱা কি কি আছে মানে ইয়াতে আছেনে?
অ-অ ইয়াতে তোমাৰ অ, বেছি কলেজ নাই বাৰু কেইখনমানাহে আছে। কিন্তু ভালেখিনি আছে। মানে ফেকালটিটো ভালে হয় বেয়া নহয় টিচাৰ্চবোৰ ভালে পাবা। অ ভালকে নিজে পঢ়িলেতোতো বাৰু পাৰিবাই।
অ তুমি কেনেকুৱা পাইছা পঢ়ি পেলাই। অলপ কঠিন নে ঠিকেই আৰু চলি যায় এনেককা টাইপ মানে। ইমান এতা দিগদাৰ নাপোৱা তুমি এনেকুৱা টাইপ।
নাই নাই ইমান একো টান নহয় টান মানে এতিয়া চোৱা মোৰ কথাটো এনেকুৱা হয় যে তুমি পঢ়িলেতো চবে পাৰিবা ন ত তোমাৰ পঢ়াৰ ওপৰত অহ নিৰ্ভৰ কৰিব কি কৰা কিন্তু অ কব গলে ভালে হয় চাবজেক্টটো ইজি। মানে বুজিলেতো বাৰু তোমাৰ নিজৰ মনৰ ইচ্ছাটোও থাকিব লাগিব ন। ইচ্ছাতো নাথাকিলে মানে আগ্ৰহটো নাথাকিলে তোমাৰ মানসিক বিজ্ঞানৰ প্ৰতি তেতিয়া তুমি পঢ়িব নোৱাৰিবা মানে ভালকে। ত সেই আগ্ৰহটো বহুত দৰকাৰী হয়।
আৰু পিছলৈ কি কৰিব। পাৰি মানে ধৰা কিবা এনেকুৱা আছে নে যে কিবা ডিপাৰ্টমেণ্টত মই চাকৰি পাম নে হস্পিটেলত পাম নে কেনেকুৱা কি জেগাত পাম,
অ অ, তোমাৰ আহ মানসিক বিজ্ঞান পঢ়িলে তুমি মই কলো ন তুমি স্কুলত অ পাবা এজ আ কাউনচিলাৰ বা এজ আ টিচাৰ হিচাপেও যাব পাৰা। কলেজটো পাবা তুমি কলেজটো বহুত পোষ্ট থাকে হস্পিতালত পাবা তুমি হস্পিতালত তুমি বাৰু ক্লিনিকেল বা চাইকেট্ৰিষ্টৰ লগত অ সেয়া মিলি পিনে কাম কৰিব লাগিব তুমি নিজৰ প্ৰাইভেট ক্লিনিক এটাও খুলিব পাৰা। অ আৰু তোমাৰ উম আমাৰ এই ডিফেন্স চিষ্টেম যে আছে যে তাতেও তোমাৰ জব থাকে তাৰ পিছত তোমাৰ একচুৱেলি মানসিক বিজ্ঞানটো এনেকুৱা এটা বস্তু হয় যোনটো তোমাৰ চব জেগাতে তুমি চাকৰি পাবা তোমাৰ আনকি অ স্পৰ্টচৰ তুমি জব পাই যোৱা মানে এনেকুৱা হয়।
আচ্ছা।
হয়।
বুজিছো আৰু তোমাৰ এইটো কি কম উম যদি ধৰা ধৰি লোৱা মোৰ অ এয়া কৰিব মন নাই টিচিং কৰিব মন নাই। মানে শিক্ষক হ'ব মন নাই তেতিয়া মই কি কৰিব পাৰিম।
অ যদি তোমাৰ শিকাবলে মন নাই শিক্ষক হ'ব মন নাই তে তুমি অ হেৰি কি কয় হস্পিতেলত কৰিব পাৰা। আহ তুমি তাতে পেচেণ্ট চাব লাগিব আৰু তাৰে বাহিৰে তুমি আহ এজ এ কাউন্সিলৰ তুমি স্পৰ ছৰ পিনে যাব পাৰা তুমি কলেজৰ পিনে যাব পাৰা শিক্ষক নহয় সিহত।
মই জানো এম বি বি এছৰ এয়াখন পাম।
নহয় নহয় নহয় মানসিক বিজ্ঞানটো তোমাৰ এম বি বি এছত নপৰে এম বি বি এছ কৰিবলে বা তাৰে চাৰিফিকেট তুমি যোনটো কৈ আছা সেইটোৰ টেগটো তোমাক লাগিলে তে তুমি অ এয়া কৰিব লাগিব। চা অ চাইকেট্ৰিক হ'ব লাগিব চাইকেট্ৰিকতো তোমাৰ সেয়া নহয় ন ত চাইকোলজিত তোমাৰ এম বি বি এচ নপৰে চাইকোলজি তো তোমাৰ বেলেগ হৈ যায়। কিন্তু অঁ, তুমি সিহঁতৰ লগত পিছত কোলেবেৰেট কৰি মানে- একেলগে মিলি পিনে কামটো কৰিব পাৰা।
বুজিছ?
তে অঁ আৰু কিমান মান বছৰ লাগে এনেই এইবিলাক কমপ্লিট কৰিবলৈ?
অঁ, এনে চোৱা, এনে তুমিতো বি এ তোতো কৰিবই লাগিব ন। অঁ বি এ- তুমি চাইকোলজিত কৰিলা, কৰি পিনে তুমি নিজৰ মাষ্টাৰ্চৰ সময়ত খালি অলপ- অঁ, বাছি ল'ব লাগিব যে তুমি কোনপিনে যাব খুজিছা। এতিয়া বহুতে ক্লিনিকেল- কৰে, বহুতে কাউন্সিলিং কৰে। এতিয়া যদি তুমি ক্লিনিকেল চাইকোলজি লোৱা তে তুমি- আৰু মাষ্টাৰছ দুই বছৰ কৰি- আকৌ তুমি আৰু এটা নতুন আৰ চি আই গাইডলাইন আছে যত তুমি আৰু দুইবছৰ- ক্লিনিকেল এটা কিবা এটা কৰ্চ আহে, সেইটো কৰিব লাগিব এণ্ড ডেন তুমি লাইচেঞ্ছ এখন পাবা। আৰু সেইটো ৱেত যদি নোযোৱা, কাউন্সিলিং যোৱা তে তুমি এইটো মেইন ৰো- টা ৱে হয় হা, আমাৰ ইয়াতে যি চলে। কাউন্সিলিং গ- বিভিন্ন ধৰণৰ বস্তু আছে। যেনেকে তোমাৰ ফৰেনঞ্চিক চাইক'ল'জি হ'ল, - চাইক'ল'জি হৈ গ'ল, চাইল্ড কাউন্সিলিং হৈ গ'ল ত' তেনেকুৱা বিভিন্ন ভাগ আছে মানে। এতিয়া সেইটো তোমাৰ ওপৰত আৰু তোমাৰ মনৰ ইচ্ছা তুমি যোনটো ভাগত অঁ, কাম কৰিব বিচাৰা। এতিয়া বহুতৰ কথা থাকে বহুতে বাচ্ছাৰ লগত কাম কৰি বহুত ভাল পায়, বাচ্ছা চম্ভালিব পাৰে যেনিবা। তে সিহঁতৰ কাৰণে চাইল্ড চাইকলজি টো বহুত ভাল হয়, সিহঁতে বাচ্ছাবোৰ পায়। এতিয়া বাচ্ছাটো আমি নৰ্মেল বাচ্ছা হেণ্ডেল নকৰো। আমাৰ- বাচ্ছাবোৰৰ বহুত কিবা মানসিক স্থিতিবোৰ ভাল নাথাকে। ফেমিলিৰ পৰা কিবা থাকিব পাৰে বা সিহঁতৰ ই- জন্মগতই কিবা কিবি এ থাকিব পাৰে। ত সেনেকুৱা স্থিতি থাকে আৰু। সেইটোৱে।
তুমি কি কৰি ভাল পোৱা, তুমি কি কৰিবা মানে?
মইতো এতিয়া- মোৰ অঁ, মনটো বেছি বাচ্ছাৰ লগত কৰাৰ। অঁ, বাচ্ছাৰ লগত মই অলপ- সেয়া কৰিব বিচাৰো। বিকজ বাচ্ছা বোৰৰ লগত কৰিব ভাল লাগে যিমান-
এনেই এনেকুৱা কি এনেকুৱা বিশেষ এনেকুৱা বেমাৰ আছে যোনটো চবৰে তাতে কমন? ধৰি লও আমি সমাজ- কমন মানে এনেই সুধিছো দিয়াচোন জানিবলৈ বিষয়টো।
আহ, এতিয়া চোৱা এতিয়া বেমাৰ বুলি এইটো আমি নকওঁ হা। আ, এইটো বেমাৰ নহয়। বেমাৰ হলে তুমি ঔষধ-
মানে হয়তো মোক ক কতে কতে ভুল হৈছে মানে অলপ ক্ষমা কৰি দিবা। কিন্তু মানে মই নাজানো বিষয়ে, সেইকাৰণে মই এনেকে কব লগা হ'ল।
তুমি বেমাৰ হলে তুমি ঔষধ খালা তুমি ঠিক হৈ গলা- বা ডক্তৰে কিবা অপাৰেশ্যন কৰিলে বা কিবা চাৰ্জাৰী কৰিলে, হয় নে নহয়? এইটো তোমাৰ বেমাৰ নহয় হা, এইটো তোমাৰ জাষ্ট এটা স্থিতি হয়। যোনটো অলপ টাইমৰ কাৰণে আছে তাৰপিছত ঠিক হৈ যাব। বা ঠিক নহলেও চাগে কিবা এটা- প্ৰগেৰেছ এটা আহিব আৰু মষ্ট কমন যদি তুমি- মষ্ট কমন, মষ্ট কমন যদি- মষ্ট কমন যদি তুমি মোক কোৱা, হেল্ল', শুনিছা নাই?
অঁ, কোৱা কোৱা কোৱা শুনি আছো শুনি আছো।
মষ্ট কমন যদি তুমি মোক কোৱা যে স্থিতি এনেকুৱা কি দেখা পোৱা যায় বেলেগৰ তাত। তে সেইটো মই কম আজিৰ দিনত, আমি এনজাইটি বহুত বেছি দেখা পোৱা যায় যে বাচ্ছাবোৰে ভয় ভিতৰত থাকে, বা ডাঙৰবোৰৰ ভয় ভিতৰত থাকে কিবা এটা কামৰ আগত, উশাহ কিছুমান কয় যে উশাহ নোপোৱা হৈ গৈছো কিবা টান স্থিতিত পৰি, এই সেইবোৰ ব স্তু মানে আমি এনেই এৰি দিওঁ, যে এই অলপ টাইমৰ কাৰণে হৈছে বা কিবা বাট সেইটো আচল তে পিছলে যাই কিবা ডাঙৰ হ'ব,
উম, হেল্ল' মাতটো নোহোৱা হৈ গৈছিল মাজতে।
অঁ নেটৱৰ্ক,
আকৌ অঁ আকৌ কৈ দিবা এবাৰ কি ক'লা।
মই কৈছো যে এই মানুহবোৰ যোনবোৰে অঁহ পৰীক্ষাৰ আগত বা কিবা টান স্থিতিৰ আগত, কয় যে উশাহ নোপোৱা হৈ গৈছো বা বুকুখন বিষাই আছে। সেনেকুৱা বস্তু বোৰ কমেনলি মানে দেখা পোৱা যায় মানুহৰ তাত আৰু সেইবোৰ ইস্থিতি সেইমানে আমি এ এনে হৈছেহে যেনিবা এনেকুৱা কৰি পিনে আমি বেছি গুৰুত্ব নিদিও যোনটো আচলতে গুৰুত্ব দিব লগগীয়া কথা হয়। ত' সেইবোৰ স্থিতি মানে কমন হয় আৰু মানুহবোৰৰ তাত হোৱা যোনবোৰ। বেছিভাগ আমি চাব লাগে চাহ চিতা কৰিব লাগে বা সেয়া।
উম। আৰু তুমি কি ভাবা? এইটো তোমাৰ সৰু কালৰ পৰা শিকাব লা, গে ডাঙৰ হৈ পেলাই শিকোৱাতটো বেছি দৰকাৰী নে আমি ঘৰৰ পৰাই আৰম্ভ কৰিব লাগে।
অঁ, এইটো আচলতে ঘৰৰ পৰা আৰম্ভ হব লাগে। আঁ যিহেতু আমি কওঁ আমাৰ ঘৰৰ পৰাই চব আৰম্ভণি হয় ঘৰৰ পৰা আমাৰ গুৰি টো আৰাম্ভ হয় ন, মানে গছ এডাল ৰুলে তুমি গছৰ গুৰিতটো যিমান ভালে ৰাখিবা, সিমান গছ তাত ভাল হব। ত চেইম বস্তুতটো একেই আমাৰ জীৱনতো মানে সেয়া হয় যে গুৰিতটো মানে ঘৰৰ যদি এয়া ভাল হয় তেতিয়াহে চব ভাল থাকিব। এতিয়া কিছুমানৰ ঘৰত বহুত কিবা অঁ, এনেকুৱা স্থিতি আহে য'ত মানে ধৰক কাজিয়া পেচাল বহুত বে ছি হৈ আছে, বহুত টেনচনত থাকে তেতিয়া বহুত দিগদাৰি হয়, বা চ্ছাবোৰৰ ক্ষেত্ৰত বহুত বেছি দিগদাৰী হয়। বাচ্ছাবোৰৰ মাথাটো মানে সৰু থাকে ন, ত' সিহঁতে ইমান বস্তু একগে লব নোৱাৰে, ত সিহঁতক সিহঁতৰ মাজত ভয় ভিত সোমাই যায় বা সিহঁতক মানে বহুত বেয়া স্থিতিলেলৈ গুচি যায় মানে, ত সেইটো মানে ঘৰৰ পৰা আমি চা চি তাতো কৰিব লাগে।
আচ্ছা। দিয়া তোমাৰ লগত কথা পাতি বহুত ভালেই লাগিলে বহু খিনি কথা শিকিব পালো। আৰু মোৰো অলপমান টেনশ্যনটো কমিলেই দিয়া। যিহেতুকে মই এতিয়া গম পালো কিবা এটা লাইন আছে।
হয়।
ম মই কিবা এটা কৰিব পাৰিম আৰু, কোৱা কোৱা
তুমি চইক্সলজি লব পাৰা এইটো বৰ ইষ্টাৰেটিং হয়। ভালকে মন দিলে মানুহৰ কাৰণে বহুত খিনি কৰিব পাৰা কব গলে, আৰু এইটো আচলতে মানুহৰ কাৰণে কৰা বুলিয়ে বেছিভাগ আমি মানো সেই হিচাপত মানে, ত সেইয়াই আৰু।
দিয়া তেন্তে ঠিকে আছে ভাল লাগিল কথা পাতি।
অঁ অঁ।